কোৱা। অ' মই তোমাৰ খোজকাঢ়ি আছিলো ৰবা!
হয়! খবৰ ভাল তোমাৰ?
উম! ভাল দিয়া? তোমাৰ ভালনে?
অ' ভালে মই আজি মানে নদী সংগ্ৰহণ বিষয়ত, কিছু আলোচনা কৰিব খুজিছিলো তোমাৰ লগত!
আচ্ছা অ'এইটো পিছে বহুত গুৰুত্বপূৰ্ণ মানে আলোচনা মানে কথা আৰু মানে তৎ বিষয়টো, ঠিক আছে দিয়া আপোনাক আলোচনা কৰো আমি দুইটাই।
অ'আজি মানে? আজি আমি নদী সংৰক্ষণৰ বিষয়ে কিছু আলোচনা ঠিক আছে দিয়া? নদী আমাৰ, তুমি জানানে নদী আমাৰ জীৱনৰ এক অমূল্য সম্পদ হয়! মিলন পাল বা আদি বহু ক্ষেত্ৰত নদীৰ গুৰুত্বপূৰ্ণ অ সু পৰিসীমা হয়নে?
হয়! হয়!
তুমি পিছে, কি কয়? নদীত অ' নাথাকিলে বাৰু আমাৰ অ জীৱনৰত বহু কষ্ট হয়, পৰি লক্ষিত হয় নেকি? কিন্তু আজিকালি নদীসমূহত বিভিন্ন সমস্যা সন্মুখীত হৈছে তুমি জানা নে নাই?
অ' আমাৰ ওচৰতো এটা নদী আছে হা! এইয়া আগত ত' ইমান ধুনীয়া আছিলে, পৰিষ্কাৰ আছিলে চাফা আছিলে, আজিকালি মানে মানুহৰ মানুহৰ মানে উৎপাতৰ কাৰণে মানে? সকলোবিলাক মানে ধ্বংস মানে, বহুত লেতেৰা হৈ গৈছে মানে। প্ৰদূষণ হৈ গৈছে।
একদম ঠিকে কৈছা, আৰু আজি কালি কল -কাৰখানাৰ পৰা অপৰিশুদ্ধ বিষাদ পানী আৰু ৰাসায়নিক পদাৰ্থ পোনপটীয়াকৈ নদীত পেলোৱাৰ ফলত তো পানী প্ৰদূষণ হৈ পৰিছে যাৰ বাবে প্ৰানী আহ নদী মানে প্ৰদূষণ হৈ পৰিছে, হয়নে।
হয়! হয়! তোমাৰ অ' মানে কিহৰ কাৰণে, বহুত কাৰণ আছে! আমাৰ ওচৰত মানে যিহেতুকে আছে ন, মই দেখি আহিছো মানে? ত'মোৰ চকুত পৰিছে মানে, কেইটামান প্ৰদূষণ মানে কেনেকে হৈ আছে এইবোৰ? অ' তোমাৰ এই যে কল কাৰখানাবোৰ থাকে যে? অ' সেইয়া অকলল কাৰখানাই ধোঁৱাবিলাক তাৰপিছত আৰু তোমাৰ? এই যে মানুহে যে জাবৰ জোথৰবোৰ প্লাষ্টিকবোৰ এইবোৰ পেলাই কিনে বেয়া কৰি দিয়ে মানে তোমাৰ চব ফালৰ মানে সেই কৰি দিয়ে, তোমাৰ চোৱা? কৃষক সকলে যে, তোমাৰ এই খেতি পথাৰত যে তোমাৰ এই খাৰ দিয়ে, ঔষধ দিয়ে, যাতে কীট পতংগ যাতে তেওঁলোক খেতিবোৰ নষ্ট নকৰে।
হয়।
ঠিকেই আছে দিব লাগে, কিন্তু মানে তোমাৰ এই যে ঢাকনি বিলাক টেমাবোৰ খুলি কেনে যে, বটল বিলাক যে দলিয়াই দিয়ে যে নদীত, সেইবোৰো কাৰণ জানানে, সেইবোৰো তোমাৰ- নদী মানে প্ৰদূষণ হৈ যায়, বেয়া হৈ যায়। তাৰে ফলত মানে, মাছবোৰো মানে, বহুত কষ্ট পায় তেওঁলোকে, মানে কিছুমান মাছ, মৰি যায়, ওপৰত ভাহি থাকে মানে।
হয়, তুমি একদম ঠিকে কৈছা আৰু গছ কটাৰ ফলত মাটিৰ ক্ষয় বৃদ্ধি পায় আৰু বাবে অধিক ক্ষতি হয় কৰে। ‌ আমি সেইকাৰণে গছ কাটিব নালাগে।
হয়, যিমান পাৰে ৰুব লাগে।
হয়, তুমি একদম ঠিকে কৈছা, আৰু চাবা আজিকালি মানুহবিলাক য'তে-ত'তে যাবৰ-জোথৰ পেলাই দিয়ে বা নদীবিলাক তুমি ব্ৰহ্মপুত্ৰকেই চাই লোৱা, আজিকালি ব্ৰহ্মপু পুত্ৰতো ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ এটা নদী। মানুহ বিলাকে মানে যাবৰ-জোথৰ পেলাই, দি-দি বেয়া একদম বেয়া কৰি দিছে।
অঁ! মানে আগৰ আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য আছে মানে, নদীবোৰৰ মাজত। আগতে মানে তোমাৰ, মানুহে সেই পানী খাব পাৰিছিলে। আজিকালি খাব পাৰাটো দূৰৰে কথা আজিকালি মানুহে মানে গা ধুবও মানে নোৱাৰা হৈছে সেই পানীৰ।
তুমি একদম ঠিকেই, তুমি একদম ঠিকেই কৈছা। আজিকালি পানী বিশুদ্ধ আৰু আজিকালি নলা-নৰ্মদা বিলাকো বহুত মানে যাবৰ-জোথৰ পেলাই কিনে বা অ
মানে বহুত বাঢ়ি গৈছে ন, জনসংখ্যা মানে বহুত বৃদ্ধি হৈ গৈছে যে, তাৰফলত মানে তোমাৰ এই যে উম, জাবৰ-জোথৰ হওঁক সেইবিলাক আনি সেনেকে নলা-নৰ্দমাতে পেলাই ন, সেই নলা-নৰ নৰ্দমাৰ পৰা আহি-আহি-আহি-আহি ক'ত পৰে? নদীতে পৰে।
হয়, তুমি একদম ঠিকেই কৈছা। আৰু বিশুদ্ধ পা আৰু আমি এইকেইটা বিশুদ্ধ পানী খাইয়েই আমাৰ বেমাৰ হয়। তোমাৰ ধৰ ধৰা মেলেৰিয়া হয়। কলেৰিয়া হয়, জ্বৰ বেমাৰ, বমি, এইকেইটা হয়।
উম! হুম। সেইয়েই আৰু মানে প্ৰকৃতি যদি, প্ৰকৃতি যদি ভালদৰে থাকে। প্ৰকৃতি যদি বিশুদ্ধ হৈ থাকে, তেতিয়া আমাৰ মানৱ জীৱনো মানে ভাল, বিশুদ্ধ হৈ থাকিব মানে আৰু কি কয়? সেইকাৰণে আমি যিমান পাৰো মানে পৰিৱেশ সুৰক্ষা কৰিব লাগে।
হয় আৰু তুমি ঠিকেই কৈছা আৰু নদী সংৰক্ষনৰ উপায় বহুতো মানে নদী প্ৰদূষণ আৰু মৃত্যু মুুখৰ পৰা বচাবলৈ নিয়তৰ প্ৰদূষণ গ্ৰহণ কৰিব পাৰি। যেনে তোমাৰ ধৰা উদ্যোগসমূহৰ পৰা নিৰ্গত বৰ্জিত পানী নদীত পেলাই পূৰ্বে বৈজ্ঞানিক ৰূপে সোধন কৰিব লাগে হয় নে?
হয়-হয়।
আৰু সৰ্বসাধাৰণ ৰাজ্যৰ নদীৰ গুৰুত্ব আৰু প্ৰদূষণ কুফল সম্পৰ্কে অৱগত কৰা অতি প্ৰয়োজন।
হয়, একদম প্ৰয়োজন।
আৰু নদী পাৰত যিমান পাৰে গছ ৰোপন কৰিব লাগে।
অঁ! আৰু তাত পেলাব নালাগে, যিমান পাৰে মানে আমি চেষ্টা কৰিব লাগে ন। আমি মানুহক-মানুহক শ্ৰেষ্ঠ জীৱ বুলি কয় কাৰণ তেওঁলোকৰ যথেষ্ট সম্বল আছে মানে। সেইকাৰণে তেওঁলোকে মানে আমি প্ৰথম কথা আমাৰ জনসাধাৰণে মানে
সি থাকিবলে সজাগ থাকিব লাগে যাতে আমাৰ প্ৰাকৃতিক সম্পদবোৰ সুৰক্ষিত হৈ থাকে তেতিয়াহে তেতিয়াই আমাৰ মানে আমিও মানৱ-মানৱ সম্পদে মানে ভালদৰে মানে জীৱন নিৰ্বাহ কৰিব পাৰিম তাৰ মানে উম। বুজিছা? সেইকাৰণে উম, আৰু
আৰু বিভি-আৰু চৰকাৰে বিভিন্ন নদী কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ৰাস্তা তেওঁ নদী সংগ্ৰহণ পৰিকল্পনা কৰি দি গ্ৰহণ কৰিছে। কিন্তু আমি অকল চৰ মানে তোমাৰ ধৰা নদীৰ ওপৰত সকলো অবৈধ দ কৰি ইয়াক সংগ্ৰহণ কৰাৰ সময় যেনে ধৰা তোমাৰ গছ ৰুব লাগে, য'তে ত'তে আমি মানে প্লাষ্টিক পেলাব নালাগে বা কাৰখানা পৰা ওলা ধোঁৱা বিলাকৰ আমি মানে, মানে নদীৰ ওচৰত গাল অ' কল কাৰখানা মানে পানী পেলাব নালাগে। আৰু যাৰ ফলত আজিকালি মানে এই দূষিত পণীৰ কাৰণে তোমাৰ ধৰা মাছ-কাছ বস্তু বিলাকৰো মানে জীৱ বাস কৰাটো মানে আৰু জীৱ জন্তুৰ কাৰণেও বহুত মানে কষ্ট ভৰা
মানে ক'ব গ'লে মানে ক্ষতি আমাৰ আছে মানে। চোৱা
এ নদী লেতেৰা হ'ল, নদীত যিকেইটা মাছ থাকে সেইকেটাৰ মানে অসুখ হ'ল আৰু সেই মাছ মাছোৰাসকলে ধৰি আনি কেনে বজাৰত বিক্ৰী কৰি দিয়ে। আৰু খাই কোনে আমি খাওঁ আমাক বিক্ৰী কৰে। তাৰপিছত আমাৰ বেমাৰ হয় সেই মাছ খাই কিনে।
হয়, তুমি একদম ঠিকে কৈছা। আৰু প্ৰাকৃতিক পথ বন্দত নলা-নৰ্মদা অপৰিস্কাৰ পানী আৰু প্লাষ্টিক ষ্টিক আৱৰ্জনা নদী মিহলি দিয়ে এইকেইটা আমি কৰিব নালাগে, সেইকাৰণে আমাৰ পানী সংৰহনৰ বেছি হৈ আছে।
অ'। আৰু হেই কি কয় আমাৰ অসম চৰকাৰেটো কিবা-কিবি কৰি থাকে। কৰিছে চাগে নদী সুৰ ক্ষাৰ ওপৰত।
আৰু ই চৰকাৰৰ ভূমিকাও ইায়াতে অতি গুৰুত্বপূৰ্ণ আছিল। অকল চৰকাৰে কঠোৰ আইন চৰকাৰে কঠোৰ আইন প্ৰয়োগ কৰি নদী দুখন অ', নদী দুখনত নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আৰু। কল কাৰখানাৰ পৰা বৰ্জ শোধন কৰি তেতিয়াহে নদী এৰি বলৈ নিৰ্দেশ দিব লাগে বুলি মানে কৰিছে আৰু। চৰকাৰে বহুত সুযোগ দিছে। কিন্তু চৰকাৰে সুযোগ দিলে নহ'ব, আমিও চৰকাৰৰ কথা মানিব লাগিব। চৰকাৰে যি কৈছে কথা আমি মানি চলিব লাগিব।
হয়, হয়। আৰু আমাৰ জনসাধাৰণে কি কৰে, দুখ দিয়ে চৰকাৰক চৰকাৰেহে কৰা নাই। চৰকাৰে কৰি আছে। কিন্তু আমাৰো সহযোগ স-সহায় সহযোগ আগবঢ়াই মানে? দুয়োফালৰ পৰা হে ঠিকে থাকিব লাগিব।
চৰকাৰৰ কথা আমি শুনিব লাগিব। চৰকাৰে আমাক বহুত সুযোগ দিছে কিন্তু আমি সেই সুযোগতো মানে সঠিক উপায় কৰা নাই। আমি চৰকাৰৰ কথা চৰকাৰৰ চৰকাৰৰ কথা শুনা নাই আমি। না গছ পুলি ৰুইছো, য'তে ত'তে আমি জাবৰ-জোথৰ পেলাইছো আৰু পানীত মানে আমি বিলাক পেলাই দিছো, বিশুদ্ধ পানী বিলাক পেলাই দিছো, কল কাৰখানা পৰা ওলোৱা
তোমাৰ মতে কি ভাবা? তুমি কি ভাবা?
মোৰ মতে ভাবো যে আমি মানে য'তে-আমি য'তে, প্লাষ্টিক বিলাক য'তে-ত'তে পেলাব নালাগে। বা কি কয়
উম।
আৰু গছ পুলি ৰুব লাগিব। যিমান পাৰে গছ পুলি ৰুব লাগিব, আমি কাটিব নালাগে, তুমি এতিয়া চোৱা দ্বীপৰ বিলত ইমান গছ পুলি কাটিছে হয়নে?
হয় হয় অ', এইটো মাজতে মানে নিউজ বাতৰিটো যে চলি আছিল একেৰাহে।
তাৰে জীৱ জন্তু বিলাকক কিমান কষ্ট পাইছে, তুমি নিজে ভাবা আৰু। সেইকাৰণে আমি যিমান পাৰো গছ ৰুব লাগে কাটিব নালাগে।
মানা কৰিব লাগে আচলতে।
হয়। সেয়ে আমি নদীত সুৰক্ষা, দিয়া দুয়োটা দিব লাগে হয়নে?
অ' আৰু যে গৰাখহনীয়া বিলাক হৈ থাকে।
অ' আৰু এনে, এনে পৰিস্থিতিত নদী হ এনে পৰিস্থিতিত নদী সংৰক্ষণৰ অধিক প্ৰয়োজন হৈ পৰিছে। আৰু বৰ্তমান জলবায়ু প্ৰদূষন ফলতো নদীৰ ওপৰত প্ৰভাৱ পৰিছে।
কৰিছে অ।
তুমি কিবা কব খুজিছা নে?
মোৰ মানে সেয়ে মই এইটো বিষয়ত এইটোয়ে ক'ব বিচাৰিম যে যিমান পাৰো মানে আমি গছ পুলি ৰুব লাগে, আৰু কাটিব নালাগে মানে কাটিলেও মানে তোমাৰ তাৰ বিনিময়ত মানে
দহ ডালৰ য এশডাল ৰুই দি মানে, কাৰণ এডাল গছ হবলৈ বহুত সময় মানে দৰকাৰ মানে। হেইটোয়েটো এক ছেকেণ্ড এক চেকেণ্ড নকওঁ বাৰু কাটি যাওঁতেটো এক মিনিট দুই মিনিটতে কাটি দিব পাৰে কিন্তু এতিয়া হয় কিমান বছৰ বছৰ লাগে ন, এডাল গছ ডাঙৰ হ'বৰ কাৰণে। দুখ লগা এটা কথা মানে তাৰ বিষয়ে মানে, গছবোৰ কাটি দিয়ে, সেইকাৰণে মানে কিমান আৰু হয় প্ৰকৃতি আৰু কিমান সহ্য কৰিব সেইকাৰণে কিবা নহয় কিবা ধৰণে মানে, ধৰি লোৱা পানী লেতেৰা হ'ল পানী প্ৰদূষণ হ'ল, এই কিবাকিবি মানে দিয়ে থাকে মানে, সেইকাৰণে আমি আমি ঠিক হ'ব লাগিব, অকল চৰকাৰক দোখ দিলে নহ'ব, চৰকাৰৰ সৈতে এতিয়া আমি সহায় সহযোগ আগবঢ়াব লাগিব। আৰু তোমাৰ এই কি কয় ন, আমাৰ মানে আমাৰটো দায়িত্ব মানে। কৰ্তব্য, যে মানে সহায় সহযোগিতা কৰো। দায়িত্ব আৰু, অকল এজন দুজনে ভাবিলে নহব, আমি হক সকলোৱে ভাবিব লাগিব মানে, বিশেষকে মানে তেওঁলোকে যিসকলে মানে এই নদীৰ ওচৰত থাকে বা। তেওঁলোকৰ ওচৰত ধ ধৰিলোৱা নদী আছে, বা গাঁৱত নদী আছে।
হয় তুমি ঠিকে কৈছা আৰু চৰকাৰে বহুত প্ৰচেষ্টা দিছে। যেনে বিভিন্ন নদী সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ফালৰ পৰা নদী সংৰক্ষণৰ পৰিকল্পনাৰ দৰে গ্ৰহণ কৰিছে আমাক চৰকাৰে বহুত সুযোগ দিছে।
দিছে ন, কি কি দিছিলে?
সুজোগ দিছে, কিন্তু আমিয়ে মানে চৰকাৰক আ কথা নুশুনো। আমি সমাজৰ মানুহ বিলাকে চৰকাৰৰ কথা মানি চলিব লাগিব। আৰু নদীৰ কোনো নি ৰ্জীৱ প্ৰানীৰ সুঁত নহয় এই এক জীৱন্ত সত্তা। সেয়েহে, নদী সংৰক্ষণ কেৱল চৰকাৰৰ দায়িত্ব নহয় সমাজৰ, প্ৰত্যেকজন নাগ নৰ দায়িত্ব হয়।
ও' সকলোৱে মিলিকেনে আমি গছপুলি ৰুব লাগিব যিমান পাৰো। আৰু আমি গছ কাটিব মানা কৰিব লাগিব সকলোকে।
আজি তোমাৰ লগত তোমাৰ লগত এই কথাবিলাক আলোচনা কৰি বহুত ভাল লাগে আশা কৰো পিছলৈ তোমাৰ আৰু কথা পাতিব
ঠিক আছে নিশ্চয় দিয়া ধন্যবাদ।